হেল্ল'
অঁ পোনি আছে নে?
হেল্ল।
হেল্ল হেল্ল। শুনি আছা নে হেল্ল।
হেল্ল অঁ শুনি আছো শুনি আছো কোৱা।
ভাত পানী খোৱা হ'ল নেকি?
ব্ৰেক হৈ আহি আছোঁ।
এতিয়া।
অঁ, এতিয়া ঠিকে আছে।
অঁ অঁ।
অঁ, তুমি কিবা চেলচৰ কথা কৈ আছিলা।
অঁ, মানে মই চেলচত নকৰো বুলিয়ে কৈছিলো তেওঁলোকক। মানে চেলছত কি বহুত প্ৰেচাৰ প ৰে জানা ছেলচত, মানে তুমি যদি টাৰ্গেট অঁ ফুল ফিল কৰিব নোৱাৰা মানে বহুত কথা শুনিব লাগে।
টাৰ্গেট আছে নেকি? মই যে সুধি মই যে এইবাৰ পাহৰিলোয়ে সুধিবলৈ জানানে, মই এনেই জববিলাক কৰাৰ আগত চবতে সুধো।
অঁ, চেলচত তাৰ্ক থাকিবই তোমাক যদিও কয় ন। যে নাই নাই আমি টাৰ্গেট নিদিও অমুক তমুক লাষ্টত যেতিয়া জইন কৰিবা তাৰপিছত তোমাক বাঁহটো দি দিয়ে।
অঁ।
টাৰ্গেট দিব, চেলচ মাৰ্কেটিঙত টাৰ্গেট দিব আৰু মোৰ মানে এইবোৰ টাৰ্গেট থকা বস্তু কৰি কাৰো মানে মোৰ কথা শুনিবৰ মন নাই।
নাই মই অঁ, ময়ো তেনেতে ইন্টাৰভিউটো দি লওঁ, কাৰণ ইন্টাৰভিউটো নিদিয়াকে সিহঁ তক নকৰো বুলি ক'ব নোৱাৰিম ন।
হে তুমি ইণ্টাৰভিউটো দিয়া, দি তুমি ভাবি চাম বুলি ক'বা। ইণ্টাৰভিউ টাইমতে তুমি সুধি ল'বা।
টাৰ্গেট আছে নেকি যে যদি মই নোৱাৰো ধৰক পাৰাই নাই মই, তে তিয়াও মোক কেৰি মানে মোক ৰাখিবনে আপোনালোকে বা এনেকুৱা তেনেকুৱা।
তাকেহে।
তুমি তেনেকে সুধি ল'বা ইটাৰভিউ টাইমতে, আজিও হোৱাটছআপৰ গ্ৰুপত আছা নেকি তুমি?
অঁ, মই এমপ্লয়মেণ্টৰ হোৱাটছএপৰ গুৰুত্বত আছো আজিও বহুতখিনি দিছিলে। এতিয়া মই এইটোত এপ্লাই কৰি থকা কাৰণে এইবিলাকক কব নোৱাৰো ন।
উম, হেৰিত লখৰাৰ এইটো চাগে ষ্ট'ৰ মেনেজাৰক দিছে নেকি তোমাৰ।
আই ডন্ট নৌ মই নাজানো ইমানখিনি। এক্সপিৰিয়েঞ্চ থকা মই নাই দিয়া ফ্ৰেচ চাৰ্জ
নাই নো ফ্ৰেচাত দিছিলা।
অঁ চেলছ একজুবিতি কিউটিয়ে হয় অ।
হয় বাও।
কৈ দিম নকৰো বুলি যদি এ কিবা হেৰি কৰে টাৰ্গেট চিষ্টেম কৰা। মই একেবাৰে, একেবাৰে নোৱাৰো সেইবিলাক ইমান প্ৰেচাৰ ল'ব নোৱাৰো ইমান। আৰু পঢ়াৰ লগতে কৰিম বুলি ভাবিছো ন' পঢ়াৰ লগতে অসমৰ প্ৰথা পেচাৰ লোৱা।
মই নোৱাৰো দেই ইমান মানে, মানে মোৰ এবছৰৰ হাঁহটো মানে, হজম নহয় আৰু সেইটোৱে কথা।
তাকেহে।
কাৰণ আমি যেতিয়া ধৰা, হেৰিত কৰিলো এইটো কি? কিবা নাম আছিল তাৰ। অ' হেইয়া, কি নাম আছিল অ'? নে আঁ, ডাউণ্টাৰ ইউনিভাৰ্চেল যেতিয়া কৰিছিলোঁ। আমি কৰিছিলো এডমিশ্যন কাউন্সিলাৰ। নামটো শুনিবলে কি ধুনীয়া ন'? এডমিশ্যন কাউন্সিলাৰ। তাৰপিছত, তাৰপাছত এডমিশ্যন কৰাই দিব নোৱাৰিলে আমাক গালি দিয়ে। আমাক ধুনীয়াকে মিটিং পাতিম বুলি কৈ বহাই ল'ব। গোটেই সোপাই আ মানে ঘেৰাও কৰি বহি ল'ব। তাৰপাছত মানে তুমি আও উত্তৰ দি থাকা আৰু কিয় চেল কৰিব পৰা নাই, কিয় অমুক কৰিব পৰা নাই, তোমালোকক টাৰ্গেট দিয়া গৈছে। ইমান টাৰ্গেটৰ ওপৰত কৰিলেহে তোমালোকে চেলাৰী পাবা, নহলে চেলাৰী হল্ড কৰি দিম। অ' মা!
চেলেৰী হল্ড কৰা অ মাই গড।
ওঁ, অঁ চেলছত কৰে। এটা টাং বেংকতটো আৰু ধুনীয়া কৰে। মোৰ লগৰ এজনীৰ উম, সি হাঁ বেংকত কৰিছিলে। এই ভাল এটা বেংকতে দিয়া, মই নামটো নকওঁ বাৰু। তাৰপিছত প্ৰাইভেট বেংক আই টি আই যায়। আহহ্ তাৰপাছত
ইহিহ্, ইমানখিনি কোৱা পিছত আৰু
অঁ, সেইটো আৰু যিয়ে নহওক বেলেগ বেংকও হ'ব পাৰে। তাৰপাছত কি কৰিছে? তাৰ চাৰে চাৰি মাহৰ চেলাৰী হল্ড কৰি থৈছে প্লাছ সি জেটোৱেনচেণ্টিভ পাব আছিল। মেনেজাৰে মিলিকিনে মানে, বা বাকী মেনেজ জাৰৰ যিকেইটা মানে ভাল আৰু সিহঁতকেইটা ইনচেন্টিভ ভগাই লৈছে আৰু চাৰি মাহৰ চেলেৰী হল্ড কৰি দি দিছে।
সি চাৰিমাহ চলেৰী নোপোৱাকেনো কৰিনো কে'লে আছিলে।
সি মানে, ভাবিছিল যে একেলগে পাব আৰু হল্ড কৰিছে।
এইটো কৰিছে দিয়া, এনেকুৱা কৰিলে সি মানে ইয়াৰে নাছিলে আৰু বা এইটো লখিম পুৰ নাৰায়ণপুৰৰে আছিল। তাৰপাছত ভেবেলাতোক আম্ মই যেতিয়া গম পালো, মই ক'লো তুমি, তুমি আছা কা শিকি গৈছে জানা? নাজানো ন মানে এনেকে যে নিদিয়াকে থাকিব হাৰে মোৰ বস্তু আছিলে। কিন্তু সি পালে হা চাৰি মাহৰ। চেলাই সি যেতিয়া জব ৰিজাইন দিলে আৰু তেতিয়া পালে সি। সেইকাৰণে ছয়মাহ মানৰে পালে কিন্তু সেই ইনচেন্টিভটো যে সেইটো নিদিলে তাক।
আচ্ছা আচ্ছা।
ল সি মানলি চাগে থাৰ্টি কে পাইছিলে।
অ, তেন্তে ইনচেন্টিভ কিয় লাগে তাক।
ইনচেন্টিভ মানে সিহত, অ ইনচেন্টিভ মিলি তাৰ। ফিফটি ফাইভ নে কি হৈ আছিলে কিয় নালাগিব আকৌ। কিয় নালাগিব।
মোকো লাগিব তেন্তে।
অ, ত' সেনেকে সি আৰু চাৰি মাহৰ ফিফটি ফাইভ কে ভাবা। দুই লাখৰে কাষ চাপ দুই লাখে পাৰ হয়।
বাপৰে ইমান চানে
উম, তেন্ত। মানে সি ভাল চেলচত ভাল আছিলে কিন্তু। সেই চাৰি মাহত সেই- লাষ্টৰ এমাহত মানে তাৰ কিবা বেমাৰ হ'ল।
হয়।
তাৰপিছত সি যাব নোৱাৰিলে সেইটোৱে আৰু ফাইদা ললে।
উম।
অ বৰ খোলা আছিলে সি।
ভোলা ভালা। ভোলা ভালা পায় মানে ঠগি দিলে।
ঠগি দিলে সি। আৰু ঠগিছেও ঠগিছে মানে ধৰা কিছুমান এনেকুৱা হয় ন আপাৰ আচামৰ- পৰা আহে লৱাৰ আচামৰ- কেইটাক ঠগি যায় বা লৰ আচামৰ কেইটা আপাৰ আচাচমৰ কেইটাক ঠগে। ইয়াক আকৌ আপাৰ আচামাই আপাৰ আচামকে ঠগিছে।
কি যে হব।
ইটো হেৰিৰ আছিল ন উম কি কয়- লখিমপুৰ নাৰায়ণপুৰ শ খোৰা। যিজনে ঠগিছে তেওঁ আকৌ আছিলে শিৱসাগৰৰ এটা- যোৰহাটৰ এটা আৰু এটা লখিমপুৰৰে ঘোঁৰামাৰা।
ভালে কৰিছে মানুহে নিজৰ নিজৰ জেগা মানুহকে থাকিব লাগে সদায়।
অহ।
সি ৰেকৰ্ড কৰিম বুলি ভাবিছিলো।
হুম?
ৰেকৰ্ড বোলো।
তাকেহে।
মই যে শুনি কিনে ভাবিছো ঠিক ঠিকে আছে, মানে আজিতো সোমবাৰ আছিলে ন। মই গধূলিতে মানে, খালোঁ আৰু ব্ৰত পালি
আচ্ছা।
মই জানানে আজিৰ ব্ৰত এই শাওণৰ মাহৰ সোমবাৰ যে আজি প্ৰথমটো
অ অ গোটেই শাওনটো মানা নে
হা নাই নাই অকল মনদে অকল সোমবাৰ দেই ইমান আজি জানা নে মই মানে বহুত দিনৰ মূৰত আজি ব্ৰত পালিছো মই আজি টুৱেণ্টি আৱাৰ্চ মই নোখোৱাকে আছো।
অ
কালি ৰাতিও নটাত খাইছিলোঁ আজি গধূলি ছটাত খাইছো
বা
অ টুৱেণ্টি টুৱেণ্টি ওৱানে হৈছে মোৰ জাবা লৈ দুপৰীয়াত মানে দুটামান বজাৰ পৰা এনেকুৱাকে ভোক লাগিছে মই মোবাইলত চুইগিত চিকেন কোড আছে। পোলাও কত আছে। ওচৰত চয়া চাই আছিলো
আকৌ বোলে আকৌ বোলে হেৰি কি আছিলে আকৌ বোলে শাওনৰ সোমবাৰ
অ সেয়াই ত ৰখাম মানে ইমান ভোক ভয় লাগিছে মোৰ সেইখিনি টাইমত নাই খোৱা তাৰপাছত আৰু কি
মন এ যদি মানে তোমাৰ মনটোৱে খাওঁ বুলি কয় আৰু তুমি যদি জোৰ জবৰদস্তি ব্ৰত মানা
উম
সেই ব্ৰতটো ভগৱানে একচেপ্ট নকৰে
মই কওঁ ন ভগৱানে ব্ৰত ৰাখিবৰ কাৰণে কাকো খোৱাও নাই কিন্তু
সেইটোয়ে কৈছো ভগৱানে ব্ৰত ৰাখিবৰ কাৰণে কাকো কোৱা নাই কিন্তু ইচ্ছা কৰি যদি তুমি ভগৱানৰ কাৰণে ব্ৰত ৰাখিছা আৰু সেই ব্ৰতটোত যদি তুমি বেলেগ বস্তু কাৰণে লোভো কৰিছা সেইটো কেনেকে হল সেইটোয়েতো কৈছো মই সেইকাৰণে যে নাৰাখো হলো মই ম কিন্তু সোমবাৰৰ দিনটোত মই আগতে যেতিয়া ৰাখো বুলি কও মই কিন্তু কন্ট্ৰল কৰিব পাৰো সেইকাৰণে মই পানী এগিলাচো নাখাও। মই নিৰ্জ্বলা ব্ৰত কৰো কৰিলে মানে নিৰ্জ্বলাই কৰিম নকৰিলে একে নকৰো।
অ নাই মই বাৰু পানী খাইছো পানী খাইছো আৰু অকল ধৰা চেনি নিদিয়া লাল চাহ সে হলে তাৰপিছত মই যে তোমাক এতিয়া দুপৰীয়া টাইমত মই চুইগীত সেইবোৰ মানে পাই আছিলো মানে মোৰ তাত আজি কিবা দিছ কম দিছিলে চাই আছিলো চাই থাকোতে তাৰপিছত এতিয়া ইফালে মোৰ ভোকো লাগি আহিছে আৰু তেতিয়া মান তেতিয়া ধৰা অ ষোল্ল ঘন্টা মান হৈয়ে গৈছে আৰু তেতিয়ালৈকে তাৰপিছত আৰু মই ভাবিলো যে নহয় মই স্কুল কা হ'লেও খাওঁ মোৰ মানে মাথা চাথা বেয়া লাগি গ'ল মায়ে ক'লে যে নহয় তো খা নহ'লে নাই নাই আছোৱেটো থাকিমেই আৰু ভালকে শুলো। শুই মেলি মই ছটাত সাৰ পাইছো। শুৱাৰ পিছত আৰু মনত নপৰে। তাৰপিছত আৰু আজি ঠিকছে শুইছো মই এতাত দুটাত শুইছো, ছটাত উঠিছো।
অ আমি কেইদিনমানৰ পৰা আমি তোমাৰ মাহীঁহতৰ ঘৰত এনেও মাছ মাংস চলিয়ে থাকে ন? কিন্তু কেইদিনমানৰ পৰা ইমানেই বাহিৰৰ বস্তু খাইছো, ইমানেই বাহিৰৰ বস্তু খাইছো অকল ৰেষ্টুৰেণ্টতে খাইছো জানানে?